হেল্ল'।
হেল্ল'।
হেল্ল' শুনিছ' নে?
অ', শুনিছোঁ কোৱা।
হেল্ল'।
শুনিছো বোলো কোৱা।
অ', এ' নেটৱৰ্কৰ প্ৰব্লেম হৈছে চাগে হেইকাণে মাতটো লোৱা নাই।
অ', বৰষুণ পৰিলে হয় এনেকুৱা অলপ অসুবিধা।
উ, উ, ঘৰত কোন-কোন আছে।
ঘৰত মোৰ মা, দেউতা, ভাইটি আৰু মই।
অ'।
তোমাৰ?
হেই আছে, উম, দেউতা নাই, মা আছে, মই আছোঁ, বা আছে।
বা কিমান ডাঙৰ তুমাতকৈ।
বা বিয়া গ'ল, এজনী বা বিয়া গ'ল গ'লেই মানে আৰু এজনী আছে তোমাতকৈ ডাঙৰ উম, দুবছৰ মান।
নে এতিয়া
টুৱেণ্টি টু।
তোমাৰ টুৱেণ্টি টু হৈছে এতিয়া?
অ। কিয়?
উম।
তোমাক-তোমাৰ কিমান হ'লে?
মোৰ টুৱেণ্টি ফ'ৰ্‌।
অ।
বাকী আসাম পুলিচত কেইবাৰ দিছিলা তোমাৰে
উম্‌-হেৰি- এই মোৰ দিয়াই নাই মই দিম ৰবা।
উম। মই দিছিলো, মই প্ৰথম দুবাৰ দিছিলো, এবাৰ এ গুৱাহাটীত দিছিলো, তাৰপিছত নেক্সটটো মই দলবাৰীত দিছিলো। তাৰছত প্ৰথমবাৰ আহ্‌হা মানে ভাল আছিলে কিয় মোৰ মেডিকেলত কিবা হৈ গ'ল! খেলবা নৰু নেকচবাৰ হেনেকোবা কিবা হল। তাৰপিছত আৰু নেক্সবাৰ দিব যাওঁতে মোৰ তেতিয়া ভয়ি ভাঙিছিল মানে মেই কাৰনে খেলিব নোৱাৰিলো আৰু।
কিয়।
ম‌ই ফুটবল খেলুতে ভৰি ভাগিছিলে যে, তাৰ পিছত মোৰ অসুবিধা হ'লে, সেইকাৰণে মই নিতিলো আকৌ। বাৰু তুমি কি কি খেলি ভাল পোৱা? হেল্ল'! তুমি খেলি কি ভাল পোৱা সেইটো সুধিছোঁ?
উম অ তোমালোকৰ ওচৰত বহুত গছ গছনি আছে নেকি বাৰু?